হেল্ল
হেল্ল'
কি কৰি আছা?
আছোঁ এনে।
অ',
তুমি?
মই এই মাত্ৰ ঘৰ আহি পালো।
আহিলা।
অ আজি এখন নতুন এইটো অসমীয়া ৰেষ্টুৰেণ্ট এখন ট্ৰাই কৰিব গৈছিলো ইতে মানে আমাৰ অসমীয়া খানা পায়।
অ আচ্ছা, কেনেকুৱা লাগিলে?
মজা লাগিছে মানে ক'ব গলে তই আমাৰ আচামিচৰ যিবোৰ খানা আছে না। এনেকুৱা কিছুমান খানা বনাইছে মানে আজি এনেকে মই দেখাই নাছিলো এনেকুৱা কিছুমান খানা বনাইছে।
উম আছে আছে ন ৱাঃ ৰেষ্টুৰেন্ট অসমীয়া মানে আমিতো আধা ডিচ আধা আধা দিছ সেইবিলাক আমি দেখাই নাই আমি নামে শুনা নাই আমি দিছ দেখিবো বহু দূৰৰে কথা।
মানে মই আজি মানে এনেক মইতো খোৱা নাই অসমীয়া খানা কিন্তু ইমান খোৱা নাযায় ন ঘৰত হলেও যিটো আজি ইমান দেখিছো ন লাগিল কি তোমাৰ মানে মানে অসমীয়া খানা ইমান আছে যে মোৰ ভাবিব পৰা নাছিলো।
থাকে নাকে পেষ্ট কেনেকুৱা আছিলে।
কি ধুনীয়া । অসমীয়া খাদ্য মজা লাগে খাই কিনে, তুমি যে খাই চাব পাৰা এবাৰ
আচ্ছা গৈছিনে ক'ত পিছে?
মানে গণেশগুৰি পিনে এখন আছে দেহঁতেৰ সেইখনত
আচ্ছা অ' তুমি মোক এড্ৰেছটো দিবা।
ওলাবা এদিন তে
অ' মানে এনেটো ল এনেতো অসমীয়া ফুড বিলাকতো ভাল লাগে মানে খাই পেলাই কিন্তু কিছুমানে আমি খাইছো যিবিলাক আমাৰ ঘৰত মানে নৰ্মেলি বনোৱা যায়, বহুত আছে ন সেইবিলাক দেখি কৰিব পাৰবিনে?
অ' মানে অসমীয়া খাদ্য ক'ব গলে বহুত আছে তোমাৰ, এইটো ক'ব গলে আজি মই তোমাক ক'ব গ'লে লাই এইটো লাই থাকে যে হাঁহৰ মাংস, হাঁহৰ তিল মাছৰ বহুত বিধ আছে, মাছৰ কাৰণে সেনেকা তুমিও অসমীয়া খানা কি কি ভাবিছ?
মই এনেই এনেই মানে নৰ্মেলি যিটো ঘৰতে বনাই আৰু
যেনে
যেনে তিতা, আলু । মাছ আৰু হাঁহৰ মাংস নৰ্মেলি সেইটো বনায় আৰু, আৰু আৰু শাকৰ ভিতৰত ঢেঁকী
কি হেল্ল'। হেল্ল'।
অ' কোৱা
শুনা পোৱা নাছিলো সেইকাৰণে
অ' মানে মোৰ নেট অকণমান বেয়া হৈ আছে ইতিয়া ইতিয়া পাইছো দিয়া মানে স্পেচিফিকেলি সেনেকে একো একো মানে ঘৰত স্পেচিয়েল টাইপত নবনাই মানে সেইটো মানে দালি আলু ভাজি বা মাছৰ কিবা টেঙা জিকা, আলু সেনেকেহে বনোৱা যায়
ভাল ভাল মানে তোমাৰ কব গ'লে আমাৰ অসমীয়া খানাবোৰ খাব লাগে, আমাৰ বঢ়িয়া খানা আজিকালি বহুত হৈছে সেইকাৰণে আমি অসমীয়া খানা খাব লাগে।
উম আৰু বহুত বেমাৰ-আজাৰো নোহোৱা কাৰণে মানে চবৰে মানে ঔষধি গুণ থাকে ন কিবা নহয় কিবা
তোমাৰ কব গ'লে চব থলুৱা খাদ্য ন, তোমাৰ যেনে ক'ব গ'লে খাৰৰ আঞ্জা, খাৰৰ আঞ্জা তোমাৰ অসমীয়া খাৰ আলু এনেকে দি বনাই তাৰপিছত অ' সৰিয়হৰে মাছ তাৰ তোমাৰ তিল দিয়া মাছ । পাতত দিয়া মাচ আছে কব গ'লে হাঁহ, কোমোৰা আৰু তোমাৰ ক'ব গলে এ লাই গাহৰি, লাই শাকেৰে গাহৰি বনাই সেইটো ভাল তোমাৰ তাৰপিছত তাৰ কি কৈছো চুঙাত বনাই যে চুঙা চাউল এনে এইবোৰ তোমাৰ অসমীয়া খাদ্য ন।
হুম হুম হুম। চববোৰ ট্ৰাই কৰিব লাগে। এইয়া যো ৰোডৰ পিনেও এখ ন আছে।
অ তুমি গৈছা?
মানে যাম বুলি ভাবিহে আছো আজি লৈকে যোৱা নাই।
অ জুডো বিনে আছে দে। অ যাব লাগিব ৰবা, মানে মইও ভাবি আছো যাম যাম বুলি কিন্তু আজি গ'লো আৰু এখনত আৰু বেলেগত ট্ৰাই কৰিব লাগিব চবৰে হোৱাদ বেলেগ বেলেগ ন।
সোৱাতটো আৰু বেলেগ বেলেগ হ'ব যিহেতু চবৰে চেহৰ বিলাকো বেলেগ বেলেগ ন।
অ আৰু তোমাৰ ক'ব গলে এইটো আমাৰ অসমীয়া খাদ্য যিমান বেছিকে কি থাকে তোমাৰ? খাৰ, তাৰপিছত তোমাৰ কব গ'লে মাছ, তোমাৰ হাঁহৰ লোকেল বস্তু থাকে ন, যত চালনী বস্তু নাথাকে অসমীয়া খাদ্যবোৰ সোৱাদ লগা হয়।
বেছিভাগ সেইটো থাকিবই খাৰৰ আঞ্জাখন একমদ মেন্দেটৰি হয়। থালীত অসমীয়া থালী।
সেইটোৱেতো আজিকালি খাৰ আহি অ আগতে তোমাৰ অসমীয়া খাৰ বহুত আছিল, মানে আগতে মানুহ বিলাক অসমত থলুৱা বস্তু খাইছিল ন, বাহিৰৰ পৰা বস্তু নাইছিল খেতি কৰা বস্তু যেনে এ আলু ধানৰ পৰা চাউল, বৰা চাউলৰ জলপান এনেকুৱা অসমীয়া খাদ্য খাইছিল।
হম হম। অহ জলপানো খাই।
জলপান তোমাৰ ক'ব গ'লে কোমল চাউল এনেকুৱা বহুত আজিতো বহুত বিধ আছে সেইটোয়েটো আজি মানে জো যত খাব গৈছা টো বহুত বিধ আইটেম দিছিল।
মানে এনেকুৱা হ'লে মানে কোনটো খাওঁ কোনটো নাখাওঁ এনেকুৱা লাগে।
মোৰ কেনেকুৱা হৈছিল মই তোমাৰ চাবা মানে ক'ব গলে হাঁহেৰে তোমাৰ তিল বনাইছে, মাছেৰে তিলৰ অ এনেকে বহুত কিবাকিবি দিছিল। কোনটো খাওঁ কোনটো নাখাওঁ সেনেকুৱা লাগে।
কিন্তু চবৰে মানে বেনিফিট আছে। অছে আৰু।
উম। সেইটোৱেটো।
এ কিছুমান কিছুমান মানুহে যে যিটো অসমীয়াত থালি সেইটো একদমে বেলেগ পেলাই মানে ইমানে বেছিকে মচলা দিয়ে মানে। একদম তাৰ যিটো ৰিয়েল টেষ্ট থাকে, সেইটোৱে নোহোৱা কৰি দিয়ে।
আমাৰতো অসমীয়া খাদ্যত মছলা নিদিয়ে চব নৰ্মেলে থাকে জলকীয়াটো থাকে অকল জলকীয়া টো দিবই দিয়া চোন, সেইটো মানে সোৱাতো অনুযায়ী বেলেগ, বেলেগ কৰে।
মই বাৰু কিন্তু কিছুমান মানুহ এটা একদম মানে, একদম বেলেগে বনাই দিয়ে মানে, মা-মছলা দি কিনে মানে আৰু।
তমাৰ এই বিহুৰ টাইমত যে ভোগালী দেউৰিনা মানুহে আগতে মেজিৰ ঘৰ যে পুৰা খানা খাইছিল, পুৰা একদম কব গ'লে হাঁহৰ কোমোৰা, এনেকা মাছ, মাছেৰে বিভিন্ন টেঙা। পুঠি টেঙাৰে মাছ, তাৰ পিছত এনেকা মাছ। ছাৰ বহুত মাছৰ টেঙাৰৰ বহুত। ক'ব গ'লে। মানিমুনি, ভেদাইলতা এইবোৰ দি মাছ বনাই। স, কাৱৈ মাছ, বৰালি। মাছ এইবোৰ বনাই, পাতত দিয়া বৰালি মাছ, এনেকুৱা বহুত বিধ আছে ন তেনেদৰে ক'ব গলে অসমীয়া খাদ্য বহুত আছে।
গাঁৱৰ ফালে সেইটোতো এতিয়াও আছে ন যে মেজি জলোৱাৰ আগদিনাখনি খানা খোৱাটো তাৰে ওপৰতো চব পোৱা যায়েই পুখুৰীত মাছ থাকে তাকৌ বেলেগ, বেলেগ মাছ চব মানে খোৱা যায়েই। হাঁহ, থাকেয়ে।
এতিয়াতো পুখুৰীত নাই, পাৰৰ লগত পাৰৰ আৰু তোমাৰ এইটো পাৰৰ মাংসবিলাক বনাই যে কি সোৱাদ লগা হয়।
উম, আ, খিটোৱে চহৰত বা এইটো থোৱা চহৰত বা এইটো ঘৰত থকাটো ইম্পচিবল হয়, আৰু আমি ৰেষ্টুৰেণ্টতে খাব লাগিব আৰু উপাই
সেইটোয়েতো আৰু কি কবা আৰু মানে ক'ব গ'লে বৰ্তমান সময়ত অসমীয়া খানা নোহোৱা হৈ গৈছে।
মানুহবিলাকে মানে আজিকালি মানে কিছুমান চাইনিজ ডিশহে ভাল পায় মানে, সেইকাৰণে মানে অসমীয়াবিলাক নবনাই কোনো খাম খাবও নিবিচাৰে কোনো
সেইটোৱে কথা অসমীয়া খাদ্য আমি এৰি দিব নালাগে, যদি কব গ'লে খানাবোৰ যদি তুমি ভালকে ব্যৱহাৰ কৰি বনাই যদি কিবা কৰিব পাৰা তুমি মানে খাব পাৰা, আৰু টেষ্টিও হয়, আৰু ইমান কষ্টকৰো নহয় বনাবলৈ।
হুম, হুম। এই বনাব জানিলে বহুত। বহুত কম সময়ৰ ভিতৰতে হয়।
সেইটোৱে কথা আৰু তোমাৰ ক'ব গ'লে আজিকালি তোমাৰ বহুত খানা তোমাৰ এইটো মছলা বেছি দি কিনে বেয়াই কৰি দিয়ে। বহুতে নাজানে বনাব, ইউটিউবত চাব, ইউটিউবত চাব কাৰোবাৰ পৰা, সেইটো কোনে বনাইছে নাছাই।
এনে আৰু বনাই নিলে আৰু এইটো অসমীয়াত থালি নহয় ন অসমীয়াটোৰ কথাই বেলেগ আছে কিবা যিটো মানে একদম ভালকে প্ৰপাৰ বনাব পাৰে ন, অসমীয়া সি সেয়া আঞ্জা খাই কিনে মানে তো ক'বই নালাগে আৰু, হয়নে বাইডাৱে নেক্সটাইম যেতিয়া যোৱা আৰু
অ অ ।
কি যাই একে লগত যাম।
অঁ। নেক্সটাইম ওলাবা এইদিন একেলগে যাম। ক'বাত অসমীয়া খানা
উম এইবাৰ জোৰলা খনত যাম দে আমি মৃত্তিকা খনত নে মাত্ৰিকা। তুমি চাগে দেখিছা মানে নগ'লেও মানে ৰাস্তাৰে চাগে যাওঁতেও দেখিছাই এইফালে । যদি গৈছা আৰু।
কবাত দেখিচো চাগে ৰাস্তাত মনত নাই।
অহ মনত নপৰিব পাৰে, আৰু মানে মই মানে ৰিমো বিলাক চাইছো আৰু খানাটো বোলে খানা মানে টেষ্টিয়ে বনাই বিশেষকে অসমীয়া থালিখন মানে । অসমীয়াৰ যিখিনিয় ফুল আছে । এইখিনি মানে।
আজিকালি অসমীয়া খানাটো মানে জৰুৰী হৈ পৰিছে বৰ্তমান সময়ত । মানে আমি মানুহ বিলাকে বাহিৰাখনো বহুত লৈছে ন ত' আমি অলপ অসমীয়া খানাটো গুৰুত্ব দিয়া ভাল।
আৰু মানে এনেকুৱাও নহয় যে বহুত বেছিকে বনাব যিখিনি মানে লাগতিয়াল আৰু অসমীয়া থালিখনত সেইখিনি বনালেও হব ।
তোমাৰতো এনে তোমাৰ এনে বেলেগত ক'ব গ'লে কলগছ এডালে ক'ব গ'লে তোমাৰ চব পেলাই এ দিয়া আমাৰ এটা কলপচলাৰ খাদ্য সেইটোতো আমাৰ পুৰা অসমীয়া খাদ্য অহ সেইবোৰ তাৰপাছত মাছৰ টেঙা ডালি টেঙা মাংস, গাহৰি, লাই শাক । পাৰৰ মাংস । কুকুৰা কল দিল । আলু পিটিকা, খৰিচা । পাতত দিয়া মাছ, ঢেকীয়া শাক । ভাজি তাৰ পিছত কোমল চাউল বিহু টাইমতে পিঠা, লাৰু এনেকুৱা খাই আৰু কিছুমান তোমাৰ অসমীয়া বিভিন্ন জাগা তাপে এনেকে আমাৰ উজনি নামনি বহুতো জাতি আছে ন । তেনে কিছুমানৰ পলু ত' এইবোৰো খাই দিয়াচোন কিছুমানে সেইটো আমি নকও আৰু আমি নৰ্মেল নাখাওঁ যেতিয়া সেইটো ।
এইটো জাতি অনুযায়ী বেলেগ বেলেগ হয় আৰু কাৰোবাই কোনোবা জাতিটো খায় কোনবাতি নাখায় ।
অহ তোমাৰ এইটো কোমল চাউল খাই কেনেকুৱা লাগে কোমল চাউল যে ।
অহ মোৰ ভাল লাগে মইতো খাওঁ মানে মাজে মাজে ঘৰত মায়ে বনালে ।
অহ এ দিয়া পিছে মোৰ মানে ফোন এটা আহিছে মই পিছত কথা পাতিম দিয়া।
অ অ ঠিক আছে দিয়ক
অ